আহ।
আছো ৰবা এনে তুমি?
অ মই এনে আছো। আহ ভাত পানী খালা নাই?
নাই খোৱা ৰবা খামহে আৰু।
আচ্ছা। এ নাই নাই কোৱা ময়ো খাম হে এ তোমাক এটা কথা সুনিব লগা আছিল আহ তুমি জানানে অলিম্পিক অলিম্পিকসৰ কথা কিবা জানাানে বাৰু?
অ' বাৰু অলপ চলপ
এই মানে মোৰ অলপ ক জানিব লগা আছে তুমি কম নেকি?
অ', অ, নাই নাই মই ব্যস্ত নাই।
অ', ই পিছে অলপ কোৱাচোন
অ', অ, মই মই জনামতে আৰু অলিম্পিক বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি আন্তঃৰাষ্ট্ৰীয় শিক্ষা মহোৎসৱ চৰি ক্ৰিয়ান
হ।
প্ৰতিযোগিতাত প্ৰথম জিকা খেলুৱৈজনক সণ আৰু দ্বিতীয় জনক ৰূপ আৰু তৃতীয়জনক ব্ৰঞ্জ শৰ পজক বিয়া বুলি মানে শুনো মই
আচ্ছা অঁ অঁ অঁ এইতিয়াতো ময়ো গম পাওঁ আৰু আৰু সেয়া আমাৰ তুমি জানানে মানে ভাৰতে কেতিয়াৰ পৰা লৈছিল বাৰু অঁ অংশগ্ৰহণ?
মই এনে আমাৰ কিতাপত বা সেনেকৈ পাইছো যে ঊনৈশ চনত প্ৰথমবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিল।
আচ্ছা অ', এতিয়া মানে ঊনৈশত একদম পুৰা ঊনৈষত ন?
অঁ উনৈষত
আচ্ছা আৰু সেয়া মানে এই যে আমাৰ অলিম্পিকত এতিয়া ধৰা পাঁচটা ৰিং থাকাটো দেখিছো পাাস্তা বি যিটো আছে অঁ সেইটো ঠিক তেনে কি বুজাই বাৰু
অঁ আমাৰ তাতে এনে আমাৰ পৃথিৱীত সাতখন মহাদেশ আছে তাৰে ভিতৰত মাত্ৰ পাঁচখন মহাদেশেহে অংশগ্ৰহণ কৰে আৰু সেই পাঁচ খন মহাদেশৰ কাৰণে টা বৃত্ত দিয়া হৈছে
অঁ অ'কে আৰু কিবা জানা নেকি
অঁ অলিম্পিক অকল যে সুস্থ এজন মানুহে খেলিব পাৰে তেনেকুৱা নহয় কথা নাই
আচ্ছা মানে অঁ তোমাৰ অঁ শাৰীৰিকভাৱে যিবিলাক অঁ স ফল মানে অঁ সেয়া অসুখীয়া অলপ হয় সেইবিলাকেও খেলিব পাৰি ন
অঁ পাৰে যদি তেওঁলোকৰ প্ৰবল ইচ্ছা আছে তেন্তে তেওঁলোকে বিচৰা মানে অলিম্পিকত খেল আছে
আটচ্ছা এতিয়া আঁ সেইটো কি কয় মানে সেইবিলাক এতিয়া নৰ্মেল আঁ সাধাৰণ মানুহে খেলাটোকটো আমি অলিম্পিক বুলি কওঁ কিন্তু যিটো অঁ অসুখীয়া বা অসুস্থ মানুহ বিলাকে খেলে সেইটো কিবা বেলেগ নাম আছে জানো
আচ্ছা পেৰা অলিম্পিক কয় ন
আৰু বৰ্তমান সময়ত প্ৰায় সকলো দেশে অলিম্পিকত ভাগ লয় আমাৰ অসমৰ কোনোবা অ গৈছে মানে আমাৰ লাভলীনা বৰগোঁহাই। আৰু তেনেকৈ চে।
আচ্ছা অসম। অসমৰ কৈছে নহ।
হৈছে। লাভলীনা বৰগোহাঁই লাভলীনা বৰগোহাঁই। ত গম পাওঁ।
আচ্ছা আৰু আৰু কোনোবা হিমা দাসো গৈছে নেকি বাৰু।
হিমা দাস অ অ হিমা দাস লাভলীনা বৰগোহাঁই। হেল্ল'।
আৰু ভাৰতৰ পৰাতো বহুত গৈছে আহ দুই বছৰ দুহেজাৰ তেইশ নে বাইশ চনত যে তোমাৰ এ জেভলিন থ্ৰ নামৰ খেলখনত নিৰাজ চোপ্ৰা নেকি সি লৰাটোৱে গৈছিল নহ হ। আহ আৰু। সিটো সোণৰ পদক আনিছিল নহ।
অ। সোণৰ পদক আনিছে।
আচ্ছা। আৰু এই যে খেল বিলাক আছে কি কি ধৰ মানে কি কি খেল আছে। এতিয়া ধৰি লোৱা জেভলিন থ্ৰ আৰু কি কেনেকুৱা ধৰণৰ খেলবিলাক আছে।
এনে বহুতো খেল খেলা হয় যেনে অ এথলেটিক্স। সাঁতৰ। জেভলিন থ্ৰ। আৰু বহুত আছে।
হেল্ল'।
আৰু এটা কথা কি জানানে।
কোৱাচোন হয় হয় শুনি আছোঁ। ছোঁ কোৱা।
আমাৰ অ অলিম্পিকচৰ বৃত্ত আছে যে।
অ অ বেলেগ বেলেগ ৰং আছে নহ।
সেইবোৰ আচলতে প্ৰত্যেকখন দেশৰ পতকাত। দেখিবলৈ পোৱা যায় বাবে সেই ৰং কেইটা বাছি ওলাইছে।
আচ্ছা।
আৰু অলিম। পিকচৰ। এমাহ মাহ আগতে অলিম্পিক শিক্ষাৰ প্ৰজলন কৰা হয়
আচ্ছা এমাহ মান আগতেই কৰা হয় ন অ
এই শিক্ষাই এগৰাকী মহিলা পুৰুষিতে প্ৰচলন কৰে
চাহ জক মানে আমি যিবিলাক দেখিছো সেইবিলাকতো তোমাৰ অ পুৰুষ যিজন পুৰুহিত থাকে সাধাৰণতে পুৰুষে দেখিছো ন অ পুৰোহিত হিচাপে কিন্তু সেয়াত মহিলা পুৰোহিত ন
অ ইয়াতে মহিলা পুৰকিত এই খ
আচ্ছা আচ্ছা
ইয়াতে এনে আমাৰ অলিম্পিকচৰ বাজেট
ন অ বাজেট অ বাজেট কিমান মাননো
সৰু বাজেট আছিল কিন্তু লাহে লাহে বাজেট বাঢ়ি আহি আহিছে
আৰু এই যে আৰু এই যে এ হে কি আছিল সোণৰ পদ্ৰক দিয়া যায় তোমাৰ ত সোণৰ পদত দিলে এতিয়া অ মানে যিটো আমাৰ খাতি সুণ থাকে নে বাৰু যিটো খাতি সুন পাও আমি সেইটো দেখা যায় নাই
অ তাত তাত কমেও ছয়গ্ৰাম খাতি সোন থকাটো বাধ্যতামূলক
আচ্ছা কমেও ছয় গুণ থাকিব লাগিব ন
অ
আচ্ছা আৰু এই যে ধৰি লোৱা সোণৰ পদকত তোমাৰ সোণৰ এ থাকিল মানে সোণৰ পদকত তোমাৰ সোণ আছে কিন্তু আকৌ ৰূপৰ পদক বা যিটো তোমাৰ কি আছে উম। ব্ৰঞ্জৰ অ' ব্ৰঞ্জৰ যিটো মেডেল হয় সেইটোত সেইটোত বেলেগ পাম নাই মানে সেইটোত ৰূপ বা এনেকুৱা ধৰণৰ কিবা কিবি পাম নাই।
এ থাকিব লাগে থ
অ -অ উম। আৰু যে এই যে অলিম্পিক কিমান পাতে ধৰা এখন দেশে পাতে নে গোটেইবিলাক দেশে মিলি পাতে।
গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিক বেলেগ বেলেগ দেশাই আয়োজন কৰে।
আচ্ছা মানে গ্ৰীষ্ম কালিন আছে আৰু গৰমৰ দিনতো পাতে আৰু ঠাণ্ডাৰ দিনতো পাতে।
আৰু এই আয়োজক বিলাক। সাত বছৰ আগতে ঠিক কৰি থোৱা হয়।
অ' সাত বছৰ আগতে পা মানে অ' নি নিৰ্বাচন টাইপৰ কৰে আৰু
অ -অ আৰু আমেৰিকাই এতিয়ালৈকে চাৰিখন বিশ গ্ৰীষ্মকালীন অলিম্পিক আৰু চাৰিখন শীতকালীন অলিম্প আয়োজন কৰিছে। মুঠতে আঠখন কৰিছে আৰু ইহঁতে।
আচ্ছা, আচ্ছা, তোমাৰ আমাৰ ভাৰতে কিমানকেইখন বা অলিম্পিক কৰিছে, জানা নেকি বাৰু?
সেইটো, সেইটো নাই, বাৰু, মই গম নাপাওঁ সেইটো।
আচ্ছা অ', বাৰু, এতিয়া আমাৰ অলিম্পিকৰটো মেইনলি আ মানে। প্ৰথমতে লণ্ডনতে হৈছিল চাগে, ন?
হৈছিল কিজানি, মোৰ সেইটো ইমান মানে জ্ঞান নাই মোৰ, হেৰি।
আচ্ছা, আচ্ছা, অ'কে।
বাৰু, তুমি এইবোৰ কথা সুধিছা কিয়?
হা হেল্ল' অ', এই মোক অলপ লাগিছিল, এক্জামত কিবা পৰীক্ষাত আহিব নেকি বুলি ক'লে। হেল্ল' হেল্ল'